হেল্লৌ!
অঁ কেনেকুৱা অঁ ভাল ভাল ভাল আজি আপোনাৰ দেহাটো অঁ আজি আপনাৰ দেহাটো বেয়া বুলি কোৱা শুনিছোঁ? অঁ দেহাটো বেয়া বুলি অঠনি ভাল হৈ
অঁ দেহাটো মানে অলপ ৰাতিপুৱা গনদগুল হৈ চিলে এতিয়া অকমান ট্ৰিটমেণ্ট কৰিছো আৰু।
কি হৈছিলে?
এই গেছৰ ট্ৰাবুল হৈছিলে। এতিয়া মানে আনদাৰ ট্ৰিত নাই নাই টেবলেট চেবলেট খাই আছো বাৰু কেনেকুৱা কি এ এইফালে চবৰে গা মোৰ বিলাক ভালে আছে না।
অঁ ভালে ভালে ভালে এ হেৰি কৰিবচোন আপোনাৰ যে গেছ হৈছে হেৰি কৰিবচোন এই আমলখি খাব তাৰপা আকৌ এই গৰম পানীত একদম নিমুঅকন চিপি পেলাই খাই দিবচোন তেতিয়া পেটটো ভাল হৈ যাব।
অঁ নাই সেইখিনি খোৱা বোৱা হৈছে বাৰু সেইখিনি খোৱা বোৱা হৈছে এতিয়া লাহে লাহে অলপ ভালৰ ফালে আহিছে। এইএহেতে কি আজি এডমিশ্যন লবলৈ গৈছে নেকি? আমাৰ হেৰি উমঁ কংকন চুটিৰ বৰা আৰু কোন কোন গৈছে?
ই ই জমালে। অঁ এই গৈছে এই গোটেই লৰাৰাকেইটাই গৈছে আৰু
অঁ অঁ অঁ কি গাড়ী লৈ গৈছে নেকি? গাড়ী লৈ গৈছে নেকি?
অঁ গাঢ়ি লৈ গৈছে, গাঢ়ি লৈ গৈছে, গোটেই ল'ৰা কেইটাই এতিয়া গৈছে ইহত বিলাকে মানে তাত এডমিশন লব লৈ পেলাই ঘুৰি আহিব আও
তো কেইটা বজাৰ পৰা আছিল জানো তাত
তো হেৰি দহটাৰ পৰা আছে এতিয়া এডমিশ্যন হৈ আছে বুলি কৈছে আমাৰ লৰাহঁতে
অঁ অঁ অঁ এনেই এতিয়া সম্পূৰ্ণ হ'ল নে নাই? এতিয়ালৈকে এতিয়া হোৱা নাই নেকি?
অ সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হোৱা নাই তাৰমানে কিবা মেডিকেলৰ কাগজ এখন লাগে সেই খেতি তালে যাব লগা হৈছে আকৌ মেডিকেলৰ কাগজ উলিয়াই তাত আকৌ মোবাইলত দিব লগা হৈছে।
বাৰু বাৰু এই এতিয়া হোষ্টেলত থাকিব নে পি জিত থাকিব ক'ত থাকে বা?
অঁ ইহঁতে হোষ্টেলত নাথাকে পিজিত থাকিব। সিহঁতে মানে ৰুম চুম চাই আহিব। চাই পেলাই চাব এইটো ওচৰতে ইউনিভাৰ্চিটিৰ ওচ ওচৰ হয় নে দূৰ হয়েইটো চাই পেলাই ৰুম কালেকচন কৰিব।
হোষ্টেলত থাকিলে বেছি ভাল বেছি কথা শিকে, মেলে।
এ হোষ্টেলত থাকিলে বেয়া আও পায় মানে সি মানে অকণমান খঙাল যেন তাই বৰ অঁ বে বাকী লৰাবলাকৰ লগত আকৌ থাকিব পাৰে নোৱাৰে ঠিক নাই যে সেইটোয়ে সি মানে হোষ্টেলত নাথাকো বুলি কৈছে, মেচত থাকিম বুলি কৈছে।
েট হ'ব পাৰিলেটো ভাল, এইটো এডজাষ্টমেণ্ট হোৱাৰ কথা হে এইটো কথা কি আছে আৰু। হোষ্টেল, পি জি মানে এনেকুৱা কথা নাই, পি জি একেবাৰে ওচৰতে পালে বাৰু ভালেই। আচ্ছা' চাবজক্ট এতিয়া এম এছ ড্লি আছিলে ন?
অঁ অঁ' সেইটোৱেই আছিলে। আগতে মই তাত পৰহিচিলো নহয়, মই আছামিছত পঢ়ছিলো, পঢ়ি পেলাই আকৌ তাত মোৰ ৰুম আছে, চিনাকি ৰুম আছে তাকে এতিয়া ডিব্ৰুগড় যাব লাগিব। গৈ লৈ পেলাই মই সেই ৰুমটোত বাইদেউজনীয়ে খুব মাতি আছে। তালৈ যাব লাগিব।
অহ'-অহ'-অহ'-অহ'-অহ' তেতিয়া গৈ মেলি চিনাকি অঁ' চিনাকি আছে যদি গৈ মেলি ধুনীয়াকে ৰুম চুম ঠিক ঠাক কৰি দিব পাৰিলে ভাল। উম।
অঁ' মোৰ সতে চিনাকি আছে, এ বাইদেউলে ফোন এটা কৰা হ'লে হৈ গ'ল কিন্তু বাইদেউ হেৰি হ'ল আকৌ- এই ফোন নাম্বৰটো যে তাৰ মানে হেৰাই থাকিলে। এতিয়া ফোন নাম্বাৰটো বিচাৰি পোৱা নাই। পোৱা হ'লে মই বাইদেউলে ফোন কৰা হ'লে বাইদেউৱে লাহেকে ৰুম-চুম চাই দিলে হেঁতেন কিন্তু
অহ'-অহ'-অহ'-অহ' ডিব্ৰুগড় ডিব্ৰুগড়তে নেকি ডিব্ৰুগড়তে?
অঁ' ডিব্ৰুগড়, ডিব্ৰুগড় একদম ইউনিভাৰ্চিটি কাষতে আছিলে আৰু।
অঁ ইউনিভাৰ্চিটিৰ কাষতে, কিবা কৰি নাম্বাৰটো কা-কালেকচন কৰিব পাৰিলেতো ভালে আছিলে বাৰু। আচ্ছা' এতিয়া এইকেইদিন এই এ অহ'। অঁ ঠিক আছে, এইকেইদিন তাত কেনেকুৱা বতৰ পানী এই বিলাক ভাল হৈ আছে?
এই ইয়াত আজি বতৰ ভালেই কিন্তু হেৰি হ'ল আকৌ এই কালি
বৰষুণ বৰষুণ
এ কালি বৰষুণ দিলে, কালি বৰষুণ দিলে আমাৰ ওপৰত আকৌ দাংবদি কৰিছিলোঁ, বিলাহী কৰিছিলোঁ- জিকা কৰিছিলো, ভেন্দি কৰিছিলো। এই পানী হোৱাৰ পৰা গোটেই দাঙবদি মৰি থাকিলে, বিলাহী মৰি থাকিলে
আজি বৰষুণ দিছে নেকি আজি আজি? আজি বৰষুণ দিছে নেকি, আজি বৰষুণ দিয়া নাই? অহ'-অহ'-অহ'-অহ' এই লৰাহঁতে কিবা কিবি এই বা গৰম বন্ধত শিকা মেলা কৰিছে নেকি যে-
এ তাই আ পিছে এটা কলাক্ষেত্ৰলৈ গ'ল, এটা আকৌ হওঁ হেৰিলে গ'ল। গাঁওখনৰ সিমৰত শিকাইছে, গায়ন বায়ন তাত শিকিবলৈ- তাৰ মনটো ব ভাল নহয় তাৰমানে কি হ'ল এই দহটা পৰাও শিকিব লাগে। গায়ন-বায়ন শিকিয়ে আছে।
খোল-চুল ৰেডি আছেনে নাই, খোল ব্যৱস্থাটো আছে?
আছে আছে।
অঁ নহয়, এইটো এটা আচলতে ল'ৰা বিলাকৰ কথাটো এনেকুৱা হয় কলা ক্ষেত্ৰত আছে ন'।
অঁ' আজি আমাৰ ঘৰলৈ আহিবচোন মই এই হেৰি মালপোৱাখন বনাইছিলো তৰা পিঠা
অঁ হ'ব হ'ব, সেইখিনি মানে আজি আকৌ মোৰ বৰ দেহাটো ভাল নহয় নহয়, মই সেইকাৰণে বৰ এতিয়া ৰেষ্ট লৈহে আছো আৰু আজি যাব লাগিছিলে মইয়ো ডিব্ৰুগড় যাব লাগিছিলে যোৱা নহ'লে। আৰু ইয়াতে মানে মই এতিয়া জিৰণি লৈহে আছো আৰু তাৰমানে অ এতিয়া ডাক্টৰৰ পৰা টেবলেট খাইছো বাৰু, খালি এনেই লাহে লাহে অলপ ভাললে আহিছে কিন্তু, ইমান হেৰি কৰা নাই এতিয়া মাছ পুঠি বিলাকো তেনেকে খোৱা নাই কিন্তু কেনেকে কি হৈছিলে অকণমান কেতিয়াবা গেছত হৈ যায় সেইটো মানে ধৰিব নোৱাৰি বাৰু, আচ্ছা, গৰু গাই বিলাকৰ কি কথা এতিয়া গৰু গাই বিলাক এৰাল দিবলৈ জেগা বোৰ আছে নে নাই?
এই আমাৰ জেগাই নাই গোটেই বাল্ব বিলাকতে পানী আৰু উভয় নদী হৈছে। এতিয়া মানে আক' গৰু এৰাল দিলেও জেগা নাই।
এইখিনি ঘাঁহ চাঁহবিলাক কাটি মেলি আনি দিছে আৰু নহয় জানো?
অ' আমাৰ ঘৰত মানুহ এজন আছে ন মানুহজনে সেইবোৰ
অ' অ' অ' অ' অ' অ' অ' আৰু দানা চানা খুৱাই মেলি গাখীৰ গাখীৰ আছে না চাগে গাখীৰ? ব্যৱস্থাপনা আছে নে? অ' অ' অ' গাখীৰ গাখীৰ কম আছে ন, অ' নহয় অকমান চাহ একাপ খাবলৈ হ'লেও গাখীৰো যদি থাকে তেতিয়াহ'লে সুবিধাটো বেছি হয় মানে কি ভালো লাগে। আৰু ল'ৰা ছোৱালীক অকমান গাখীৰটো খুৱাব পাৰিলে ভাল প্ৰটিনটো থাকেতো পুৰা। আৰু এনেই এতিয়া এই টেঙা চেঙা বিলাক আছে নাই? এতিয়া আকৌ ব তৰটো এনেকুৱা আছে গৰম খুব গৰম হ'লে টেঙা চেঙাবিলাক ল'ৰা ছোৱালীকো খাবলৈ দিব লাগে দেই। অ' অ' তেতিয়া হয়তো ভাল কথা, বঢ়িয়া। বঢ়িয়া বঢ়িয়া শাক পাচলিবোৰ চলিছে নে শাক পাচলি আছেনে?
এ শাক পাচলিৰ ওপৰত কৰিছিলো আৰু গোটেই বৰষুণে গোটেই বোৰ মাৰি পেলালে নহয় ভেন্দি
অ অ অ অ আৰু এই যে এইটো বৰষুণটো তো মানে কোনো বিশ্বাস নাইকিয়া হৈছে, যেতিয়াই যেতিয়াই বৰষুণ আহে বৰু সেইটো হয়। বাকী আহিলেও খুব বৰষুণ আহে নহ'লে আকৌ ৰ'দ দিলেও খুব দিয়ে, এতিয়া উপায় নাইকিয়া হৈছে। এই কঁঠাল বোৰ এদাই হ'ল নেকি বাৰু? আগতে
এ আছে আছে, কঁঠাল পকি আছে এ কঁঠাল গুটিটোৱ আকৌ এই মাছৰ আঞ্জাৰ লগত খাবলে বৰ ভাল নহয় একদম পুঠি মাছৰ লগত ঢেঁকীয়া লগত কঁঠাল গুটি সিজাই দি দিব লাগে বৰ ধুনীয়া হয় খাবলৈ।
তাকে মজা মজা। জায়েতো কিন্তু কঁঠাল বোৰ আচলতে ফুটাও খাব লাগে অৱশ্যে গৰম দিনত বেছিকে খালো আকৌ দিগদাৰ এটাও হয় বাও সেইটো চাই মেলি গৰমটো বেছি উঠে অঁ, গেছো মাৰিব সেইখিনি হয় বাৰু। অঁ বা কি এনেই এই মা মাৰ তিথি কিবা খিনি এইবোৰ পৰিছেহি নেকি এতিয়া গম পাইছো।
অঁ আহিছে নহয় আহিছে কি ক'ব এতিয়া আমাৰ এই ভাদ মাহত আমাৰ মা তিথি আহিছে নহয় এতিয়া নাৰিকল চাৰিকল নাই, এই নাৰিকল কেইটামান লাগিছে কিন্তু কেকেটোৱাই খাই গোটেই পৰি এদাই। এতিয়া মানে উপায় নাই এতিয়া মা সকামলে মালপোৱা অকণ বনাব লাগিব। বৰা পিঠা বনাব লাগিব মিঠৈ
কেনে এ এইখিনি বহুত দিগদাৰ নাই পতকে এইখিনি হৈ যাব বাৰু। এই তাত নামঘৰ বনাই থকা কথা শুনিছো। নামঘৰৰ ভাগ এতিয়া কিমান কি
অ নামঘৰ ভাগ অলপ হৈ হৈছেগে হৈছেগে আমাৰ নামঘৰ ভাগ হৈছেগে বেছি দিন নাই।
অ অ টিং চিং গজালিলে এইটো ধুনীয়াকে বৰ এইবাৰ চাগে বৰ ধুনীয়াকে কৰিছে নহয় আগত বহুত পানী বানপানী হওঁতে আকৌ নামঘৰ গোটেই পানী উঠিছিলে সেইটো মই গম পাওঁ মনত আছিলে। এতিয়া তেতিয়াহ'লে- বাকীখিনি কাম খিনি হৈছেগে। এতিয়া মিস্ত্ৰীখিনি ক'ৰ মিস্ত্ৰী লাগিছিলে বাৰু এইটো কথাটো। মই জনা নাছিলো। মিস্ত্ৰী হাঁ?
ক'ৰ মিস্ত্ৰী লাগিছে আজি?
ওচৰে। অঁ তেওঁলোক এনেই কামত অঁহ। কামত ভালনে বাৰু তেওঁলোক?
এ ভাল-ভাল, কামত বৰ ভাল। এতিয়া কামত- ইমানে চোকা নহয় একদম পতাপত এতিয়া মুঠতে টিং গজালিবলৈ আছে একদম পতাপত হোৱাই দিলে।
তা'তে এতিয়া ৰাইজৰ পইচাই হৈ গে নে নাই কিবা দান বৰঙণি তুলি মেলি? কৰিছে মিলিছে।
অহ ', দান বৰঙণি দিছে, ৰাইজৰ পৰা ৰাইজেও পইচা তুলিছে, হুঁচৰি গাইছে। হুঁচৰি গাই পেলাই সেই টকা পাইছে। সেয়াই আকৌ নামঘৰ বনাইছে, আকৌ বেলেগৰ পৰা ডনেশ্যন আনিছে।
অহ', - অহ',। অ সেইখিনি কৰি মেলি ৰাইজৰে নৈ জোকাৰিলে নৈ বই বাৰু সেইটো সঁচা কথা। সেইখিনি হয়। এতিয়া- মানে আৰু এই সাপ- সাপৰ দিন আকৌ দেই এতিয়া। মানে কি ল'ৰা-ছোৱালীবোৰ এনেকে থাকিব যাতে- যেনি-তেনি হাবিয়ে, জংঘলে ফুৰিবলে দিব নালাগে। সিহঁতে মানে কি অলপ ঘৰতে- ভিতৰতে ৰাখিব লাগে। আৰু সেইকাৰণে অলপ- কথাবোৰ চাব লাগে। অন্য ধৰণৰ বৰষুণতো আকৌ তিতিবলৈ দিব নালাগে। খুব বাৰিষাকাল। এতিয়া আকৌ ইফালে- বৰষুণত তিতিবলৈ হ'লে অৱস্থা বেয়া হৈ যাব সেই কথাবিলাক অলপ গুৰুত্ব দিব লাগে। আচ্ছা ইহঁত এ' আজি এডমিশন আজি আছিলে বুলি- গৈছে নহয়। সিহঁতি এডমিশ্যন লৈ আজি ঘৰলৈ ঘূৰিব নে থাকিব ডিব্ৰুগড়ত?
তাকে আহিব-আহিব ঘৰলৈ গুচি আহিব, গোটেই কেইটা ঘৰলে গুচি আহিব আৰু মানে হেয়া এডমিশ্যন ল'ব গুচি আহিব।
ঠিকে আছে বাৰু। বতৰটো আমাৰ এই- ফালেও বৰ বেয়া নহয় ঠিক ধুনীয়া বতৰে আছে, খালি অলপ- ৰ'দটো আহিছে। অ আমাৰ ইফালে মানে কি বৰ- ৰ'দো নহয়, বৰষুণো নহয়, এনেকুৱাকে ধুনীয়াকে এতিয়া ৰ'দো দিছিলে বাৰু কোনোবা এটা। আকৌ ৰ'দ যে- সেইকাৰণে অলপ হৈছিলে কিন্তু এতিয়া বাৰু বতৰটো ঠিকেই আছে। একেবাৰে ৰ'দ হলেও দিগদাৰ হয়, একেবাৰে বৰষুণ হলেও দিগদাৰ, মুঠতে কিন্তু খেতিয়কক আকৌ খেতি কৰিবলৈ ধুনীয়াকেই দিছে নহয় এইবাৰ। খেতি কিমান আগবাঢ়িলেগে? অঁহ-অঁহ', - অঁহ', - হয়-হয়, হয়-হয়। হয়-হয়, হয়-হয়। এইবাৰ শাওনত ধুনীয়াকৈ খেতি কৰিবলৈ দিছে। খেতি কিমান আগবাঢ়িছে, কিমান আগবাঢ়িছে হৈছে গে নে? খেতি হৈছে গে নে? নাই এইবাৰ- এইবাৰ আচলতে বতৰো ইমান ধুনীয়াকে দিছে ৰাইজৰ একেবাৰে সুবিধা হোৱাকে দিছে আৰু। আৰু আমি ভাবিছো যে ধান-ধান এইবাৰ ৰাইজে ভালকে পাব আও শাওনত। খেতি কৰিলে কিন্তু বহুত সুন্দৰ হয়, ভাদলৈ মালৈ অকণমান দিগদাৰ এটা হয়। সেইকাৰণে এইবাৰ মই ভাবিছো যে ৰাইজে যথেষ্ট খেতি ভালেই হব বুলি ভাবিছো।
কিবা ভাল হৈছা এইবাৰ আমাৰ বেয়া হ'ল আমি চাউল খিনি খাব লাগিব আমাৰ খেতি কনা কি কব আৰু।
বৰ্তমান মোৰ অকমান এ হেৰি আছে মোৰ বেলেগ এটা প্ৰগ্ৰাম আছে এৰিছো আজি- দেই আহিছো অ অ।